অ' শুনিছো।
অ' অ'। ওলাই গৈছে নে ঘৰত থাক চেণ্টাৰলৈ আহিছো কম্পিউটাৰ চেণ্টাৰ।
অ', ল'ৰা ছোৱালী আছে নে?
আছে ষ্টুডেণ্ট পাঁচ পাঁচটা ছয়টামান আছে এতিয়া। তিনিটামান চাৰে তিনিটা অ' সিহঁতক মানে হে মই আহিলো সোনকালে আজি। পিছত সি আহিছে মই শিকাই আছিলো এতিয়া আহি পালেহি আৰু সি।
উম, উম। অ' সি ভাল পাইছে দেউতাৰ লগত থৈ আহিছো আজি লৰা। হা নাই উৎপাত কৰি থাকে যে।
অ' ভাত খালি?
ভাতকেইটা খালোঁ থাকিবই ভাত খাই বাচন চাচন ধুই কৰি মেলি অকমান বোলো এইফালে ওলাই যাওঁ।
অ', কিহে খালী বোলো?
ভাত এইয়া দালি বনালো আৰু তাৰপিছতে লেচেৰা মেহেৰা আলুৱে ভাজিলো। সেই তেনেকে নিৰামিষ পাই একো নাই এইটোক কিবা এটা আনিব দিহে আছোঁ।
অ' ময়ো ৰাতিপুৱা নিৰামিষে বনাই দিলো বাৰু। কিন্তু এইয়া এতিয়া চিৰা দৈহে খাই আহিলো।
অ', আমাৰ সিও আকৌ ভাত নাখালে সি সেয়া গাখীৰে চিৰাই সে তেনেকে খালে আৰু সি আকৌ দালি বুলি ক'লে আকৌ এলাহ
তাৰ পিছতে সেইটো কাৰণে তেনেকে খালে আমি আকৌ দালিহে ভাল পাওঁ।
অ' অ'। হেল্লো'।
তাৰপিছত দেহাই গাটো ভাল পাইছে আ। দেহাই বোলো গাতো ভাল পাইছে। অ' পৰীক্ষা কি শেষ নে কি, অ'।
পৰীক্ষা, অ' পৰীক্ষা শেষ হ'ল, এই কেইদিনত এইকেইদিন এতিয়া ক্লাছ হৈ আছে সাত তাৰিখলৈকে ক্লাছে হৈ থাকিব।
অ' অ', পৰীক্ষা ভাল হৈছে আ।
পৰীক্ষা ভালে হৈছে বুলি কৈছে, কিন্তু হেৰি এয়া অংক দিনাখন
অ' অ' আমা, আমাৰ এজনিও আকৌ ইয়ালে অনা পিছত হে, আমৰ এইও আকৌ ইয়ালৈ অনা পা আকৌ অ', অ' এতিয়া অলপমান ভাল হৈছে।
অ' মানে কি স্কুলত কিছুমান কাম কৰিব দিলে সেইখিনি কয়হি আহি ন? তাতে যদি স্কুলতে গুৰুত্ব নিদিয়ে তেতিয়া পোৱালি ক'ত গুৰুত্ব দিব?
ক'ত গুৰুত্ব দিব, এতিয়া পঢ়াও হৈছে, আঁ হেৰি মানে এতিয়া আগতে তেনেকে দিনত নোশুৱে টিখিলগিলাই থাকে, এতিয়া পঢ়িব লাগিব বুলিয়ে মানে দিনত শুই লয়।
অ' ভালে হৈছে দে, মানে কি এ স্কুলত আগতে একোৱে নকয় সিহঁতক।
একোৱে নকয় পঢ়িলেও পঢ় নপঢ়িলেও নাই। এদিন মই সেয়া উ মানে প্ৰিঞ্চিপালক কওঁতে কৈছে হেৰি অ' কৈ আছিলো মানে প্ৰিঞ্চিপালক
অ'।
তাতে আমাৰ সেই তাৰ ইয়াৰ হেৰিয়াৰ মানে গাত লাগি গ'ল যে সিও আছে যে সি অংক পঢ়ায়, তাৰ পাছত সি কৈছে উম, তহঁতে এতিয়া এটা পোৱালিকে চকু কাণ দিব নোৱাৰ হা'। আমি অত অত যাক ল'ৰা ছোৱালী কেনেকে ইমান চম্ভালিম ত আহ সি আকৌ তেনেকে
অ', অ'। চম্ভালিব লাগিব আকৌ পইচা লৈ আছে আকৌ কৰিবই লাগিব সিহঁত সেইখিনি।
উম।
কম নলয় ন? পইচাটো মাহতো ল'বই অ'। এতিয়াই ভালছে আৰু এনেও তেনেকুৱা হ'লে চব গাৰ্জেন ষ্টুডেণ্টৰ সোপা লৈ আহিব।
অ' আনিছেই বহুতকে আনিছে।
অ' লৈ আহিব।
বহুত ল'ৰা ছোৱালী লৈ আহিছে, উম, আমাৰ এই লগৰে দুজনী আনিলে।
অ', অ'।
তেনেকে, এজনী মানুহ তো সেইয়া বকি ৰকি পেলাই লৈ আহিলে।
বকিবই লাগিব, ইমান পইচা দি দি পঢ়াই থাকি যদি সিহঁতে
কিলাচ ক্লাছ নাইনত পঢ়া ল'ৰা, যিমান খিনি গুৰুত্ব দিব লাগে নাইনত পঢ়া ল'ৰাটোক সিমান খিনি অ মানে মে মেথছৰ বোলে হেৰিয়ে নহ'ল এইয়া কমপ্লিটেই নহয় চিলেবাছ পৰীক্ষা হয়য়েই।
উম, উম অ' সেইটোৱেই। এতিয়া আমাৰ ইহঁতৰ স্কুলত ধুনীয়াকৈ মানে ইউনিট টেষ্টৰ গোটেই পাৰ্টকেইটা ক্লিয়াৰ কৰি দিয়ে। দি পেলাই সেই ফাৰ্ষ্ট ইউনিট টেষ্টো হৈ গৈছে।
উম।
হোৱাৰপিছত এতিয়া আকৌ ছেকেণ্ড ইউনিট টেষ্টৰ কাৰনে পঢ়াই আছে।
অ' আমাৰ তেনেকুৱা এতিয়া ইয়াত তেনেকুৱা আৰু সদায় হোম ৱৰ্ক দিয়ে। কৰিবই লাগিব, সেইটো হেৰিয়াত পঢ়েহি আহি।
উম। এনেই এইদৰে কৰিমা আৰু অ' কৰিম আৰু বুলি থাকিলেতো নহয়।
আৰু বহি চহি চেক নকৰে এ নকৰিলেও বহি চেক নকৰে যেতিয়া নকৰোৱেচোন।
অ' তেনেকুৱা, আৰু ইয়ে হেৰি স্কুলত যে বহী বিলাক যে দিয়ে যে, এই হেৰি বিলাক তেতিয়া মানে সিহঁত তাতে এ ঘৰত মাক বাপেকৰ মানে চহীটো নিব দিয়ে নে?
অঁ নিয়ে আগৰখনত।
অ অ, আগৰখনত মানে এতিয়া?
এতিয়াও নিয়ে এতিয়া মানে পৰীক্ষা হৈহে আছে। তাকে কি কয় নেজানো আও।
অ।
এতিয়া উম আজি মেটছৰ পৰীক্ষা মাষ্টৰক সুধিছিলে বোলে কিমান মান পাম ছাৰ বুলি।
অ।
তাৰপিছতে অ ফৰ্টি ওপৰতে বুলি কৈছে আও। আগতেনো তেনেকুৱা নেপায়েই।
ওম ওম, এনেই মানে সেই মাৰ্ক কিমান ফিফটি হে?
অ ফিফটি।
ওম ওম ওম, ফিফটিত কিমান পাব বোলে?
সে সেই মাষ্টৰটোক সুধোতে ফৰ্তি ওপৰ বুলি কৈছে আও।
অ অ দে, মানে কি স্কুলত অলপ ভালকে হেৰি হলে সিহঁতে তেতিয়া ঘৰটো - পঢ়িব বিচাৰে, স্কুলতে যদি ফাং ফুং কৰে তেতিয়া মানে-
পঢ়িবলে মন নকৰে।
অ অ, সেইটোৱে। তই থাকিবি অলপ টাইম, হেৰিতে?
নাই যাম গৈ আপোনা-
অ অ অ হেল্লো' হেল্লো'
ভি ঘৰত একে ভালকে একো কথা এটা পাতাও শান্তি নাই ইমানেই নেটৱৰ্ক নেপায়।
উম উম।
ৱাই ফাই এটা ললেহে ভাল হব কিজানি আও।
উম উম, তাৰ পিছত আকৌ এয়া হেৰি এই তাতে যে মাটি এইখিনি যে তাত মানুহ ৰখি মানে থাকি লৈছে নেকি?
আমাৰ বাৰীত বনাই আছে ঘৰ এটা।
অ পুখুৰী পাৰত? পুখুৰী পাৰত নে? হেল্লো'
অ আমাৰ যে বাৰী যে হেল্লো', অ আমাৰ বাৰীতে ঘৰ এটা বনাই আছে।
কিহেৰে বনাইছে? এই এনেকে তাতি চাতি এই তাতি কিনে উম বেৰ চেৰ লগাই পিনে।
অ বেৰ চেৰ লগাই পেলেই
অ, তেনেকে বনাই ল'লে। তেতিয়া মানুহ চানুহ তাত থকাকে বনাই দিছে আও। উম উম উম উম, তেতিয়া পিনে কাৰেণ্টৰ সুবিধা আছে জানো?
কাৰেণ্টৰ সুবিধা কৰি ল'ব লাগিব আমাৰ তাৰ পৰা এনেকে দিব আও বোলে।
নহয় সেইফালে কাৰেণ্টৰ ৱাৰ গৈছিল।
অ এইফালে কাৰেণ্টৰ সুবিধা আছে আমাৰ ইয়াৰ পৰাই মানে দি দিব আও। বুজা নাই, কিন্তু লাইটটো মানে আমাৰ তাৰপৰা আনিব লাগিব আও।
অ সেইটোৱে, আমাৰ তাৰপৰা যেন কানেকচনটো কৰি দিব।
অ।
উম, ৰাতিলৈ এতিয়া মাছ চাছ কিবা কিবি আছে আও বনাব।
নাই তাক মই কৈছোঁ হে কিবা এটা আনিবি বোলো হেই একো নাইকিয়া জুতি পুটি নি- নেখায় হয়।
আমি এতিয়া যি তি খাব পাৰোঁ, সি নেখায় যে।
অ।
সেইটোহে।
উম উম। মো ৰাতিলৈ কি কৰো জানো, মানে এ আকৌ নিৰামি খালেই ভাল পায় বেছি মাছ মাংস। ভালে নাপায় ইমান।
উম উম।
মানে কি কৰো চাই লওঁ আকৌ মাছ। অঁ কালি যে তোক কৈছিলোঁ, এফাইটো। এফ আই আৰটো ইমান ডাঙৰ নহয় নহয়। সৰুকে অভেনৰ নিচিনা নহয়। তাতে মানে মই মাছো কাঠিত দি দিওঁ।
অ। অ সি আপোনালোকৰ ঘৰলৈ গৈছে হবলা অ। সি বোলো আপোনালোকৰ ঘৰলৈকে গৈছে। কোনো নাই চেন্টাৰ পাব গৈছে যে, চেন্টাৰ পাব গৈ চাগে।
অ।
এ আম কেইটামান লৈ গৈছে ঘৰৰ, হা।
অ ঘৰত মানে ঘৰত কোনোৱে নাই এইহে আছে। আকৌ বৌ আছে বাৰু বৌহঁত আছে।
অ দি পেলায় গুছিয়ে আহিবা চাগে।
উম উম উম উম। মানে হেৰি দেহাক মানে দেওবাৰে লৈ যাব যে গোলাঘাট। গোলাঘাটত শীত থাকিব লাগিব যে। সেইটো কাৰণে মানে বহুত এইকেইদিন ঘৰতে থাকিবই আৰু অ সি তাতে। গোলাঘাটত সি চিট পাইছে যে এয়া। এই হে কচিঙৰ। কচিং কৰিব যে।
অ সে কি সি নিত কৰিব ডক্টৰ নে ইঞ্জিনিয়াৰ?
অ ডক্টৰ ডক্টৰ। ইঞ্জিনিয়াৰ হ'লে জে ই কৰে মানে নিটৰ কৰিব ডক্টৰ। ডক্টৰ পঢ়িব যে সেইটো কাৰণে নিটৰ কৰিব যে। সি মানে গোলাঘাটত এই অইলৰ ফালৰ পৰা সেইটো হেৰি কৰে মানে সেইটো। চলাই মানে। মানে সেয়া পৰীক্ষা চৰীক্ষা দিব লাগে ত্ৰিশটা ষ্টুডেন্টহে ৰাখে আৰু। তেনেকেহে সি তাঁত চিট পাইছে মানে।
গোলাঘাটত আছে।
অ গোলাঘাটত, এতিয়া তাতে মানে কচিং কৰিব এক বছৰ কৰিব। একবছৰ মানে বহুত কাঢ়া মানে একদম বহুত ই হয় থাক। ককা কৰা বা সেইবিলাক মানে ঘৰলৈ আহিব নোৱাৰিব এক বছৰ। ইহঁতে। আহিব নিদিয়ে অ, ইহঁতে পোন্ধৰ দিনৰ মূৰে মূৰে গৈ পেলে হেৰি কৰিব লগ কৰিব।
উম উম।
আহ।
হেৰি তে তেজপুৰ, তেজপুৰ পালেহেঁতিন নহয়।
অ নহয় এতিয়া গোলাঘাটত, আছে অইলৰ মানে কাম হেৰি বিলাক যত থাকে। অইলে চলাই সেটো। সেটো গোলাঘাটত, আছে যোৰহাটত, আছে তেনেকে আছে। সি মানে সেইটো পৰীক্ষা ৰামানুজনত থাকোতেই দিছিলে। তাৰ পৰা মানে গৈছিলে মানুহলৈ যে আহ সেই তাৰ পৰীক্ষাটো পাছ কাৰণে ৰাখিলে এতিয়া তাক দেওবাৰে লৈ যাব লাগিব বোলে। সিহঁতৰও মন চন ভাল নহয়। নিবই লাগিব ন পোৱালি মানে এক্সট্ৰকে আমাৰ নৰখোৱা যে।
অ ভয় লাগে অ ভয় লাগিব আমাৰ আগলৈ হলেও- এতিয়া পা চিন্তা লাগে কেনেকে যে অকলে থাকিব হয়নে।
অ' সেইটোয়ে। নাৰাখা যে আমাৰ মানে ভয় লাগি থাকে মানে। কিন্তু, কিছুমান লৰা ছোৱালীক এৰি দি থয় একো নাই পঢ়িব গৈছে এনেকুৱা।
এ, সেইবিলাকত আকৌ' ভয় কৰি থাকিব- থাকিলেও নহ'ব নহয় ন। অ' আমাৰ এতিয়া,। সিহঁতে মাকক এৰি নাথাকে হয়।
উম'।
এতিয়া তেনেকে এই এৰি এৰি দিছে।
অ' উপাই নাই। মানে সিহঁতৰ ফিউচাৰৰ কথা আছে আৰু দিবই লাগিব। এইটোয়ে মানে ইহঁতেও মানে এতিয়া মানে মন চন কিবা কৰি আছে মানে। আহ পোন্ধৰ দিনৰ মূৰে -মূৰে লগ কৰিব মানে পাৰিব।
ইয়াতে এতিয়া আপোনাৰ ভালৰ লগ পাব বেয়া লগো পাব বুজে নে। এতিয়া নিজৰ লগত কথা আছেপা।
এতিয়া মানে তাত এটা এটা হত মানে বহুত- বহুত ইসটুডেন্ট আছে। থাকে ত্ৰিশটা ত্ৰিশটা হে ৰাখিব ত্ৰিশটা ত্ৰিশটাতে মানে আৰু মানে সিহঁতৰ আমাৰ অসমৰ মাষ্টৰেই নহয় চব বাহিৰৰ চাহিৰৰ চব মানে মাষ্টৰ বিলাক আহে। অ সেইটো কাৰণে মানে সিহঁতৰ সেই খানা- পিনা বিলাকো ইমান বেয়া নহয়। অ এইটো মানে অলপ মানে স্পাইচিটো বেছি হয়। আকৌ মানে ডক্তৰ, থাকেই বোলে তাৰ মানে ইঈখি নি চোৱা চিতা সেইবিলাক বহুত ভাল বোলে। সিহঁতে আহিলে নহয় চাই চিতি হেৰি কৰি।
অ' অ'
অ' এতিয়া, মানে, দেওবাৰে থৈ আহিলে সিহঁতে দেওবাৰে তাতে থাকি দিবা ৰুম লৈ। তাকে দি, আকৌ' পিছদিনাখন মানে সিহঁত আকৌ লগ পেলাই গুচি আহিব আধা ঘণ্টাাহে পাব লগ কৰিব দিব।
উম তাৰ পিছত মাহ হত গৈ থাকিলে হ'ল হয়।
অ' পোন্ধৰ দিনৰ মূৰে- মূৰে গৈ থাকিব পাৰিব কিন্তু এটা কথা মানে, কি প্ৰতিদিদিনাই যদি ফোন এটাকে কৰিব দিলে হয় নিদিয়ে মানে। পোন্ধৰ দিনৰ মূৰতহে ফোন কৰিব দিব এনেকুৱা।
অ' অ হব দিয়ক পিছত পাতিম দিয়ক।
অ' হ'ব দে নহ'লে অ'
উম।